মাৰিব নেকি, ৱেলকাম বেক।
পিছত কি কৈ আছিলা এটাকে দে সোমাই?
অ', সেইবোৰে সিহঁতৰ মানে উৎপাত আৰু।
এ, বস্তুকেইটা খাই দিয়ে নেকি?
নাখাই, একো নাখা, নাই একো নাখাই। মানে সিঁহতৰ সেই মানে সোমাইছে মানে সিহঁতক মানে হেই লাগে চাউল লাগে বা দা দাইাল লাগে সিহঁতক। মানে সোমাই নাযায় মানে সেৰি নকৰে আৰু বেছি বস্তুবোৰ।
মানে ক'তো বান্ধি নথোৱা নে ঘৰত এনে থাকে বাউণ্ডৰীটো?
বান্ধিয়ে থ'ব মানে সেই এ, আৰু সিহঁতৰ নিজৰ মানে সেই আছে এটা এটা।
কেইজত সোমাই থোৱা নেকি?
সোমাই থ'ব নালাগে, নিজে ওলাই নিজে সোমাই থাকে সেনেকে, খালি ৰা মানে সন্ধিয়া সেইটোত দৰ্জাখন মাৰি দিব লাগে। নাযায় ক'তো এন থাকে। অ', পুহিব পাৰা যদি জেগা আছে তোমালোকৰো। আমাৰ বহুত আছে পাৰ, একদম ইমান সোপা পাৰ।
আমাৰ আগত তাতে মাটি আছিল, পিছত কিবা হ'ল, কিবা তোমালোকে য'ত থাকা তাতেই আছিলে।
কোনখিনিত?
মানে মই গম পোৱা মতে এইটো পাহাৰতে আছিলে, এইটো পাহাৰৰ কোনখিনিত নাজানো। মানে বহুত আগত, এনেকা ইমান ডেভলপমেণ্ট হোৱা নাছিল।
এতিয়া কি হ'ল?
কিবা হ'ল, বিগ্ৰী কৰি দিলে এইটো মাটি।
উম, আমাৰো কৈ আছিলে, আমাৰো চাগে ইয়াৰ পৰা ক'ৰবাত যাব গ'লে মানে এইখিনি গোটেইখিনি বি বিক্ৰী কৰি ক'ৰবাত বেলেগত কিন্তু এতিয়ানো ক'ত যাম আৰু সেইটোৱে কথা। কাৰণ আমাৰ মাটিখিনি মানে আছে বহুতখিনি হয় আমাৰ মাটি।
মাটি বিক্ৰী কৰিব নালাগে কেতিয়াও যদি বেলেগ মাটি নাই।
মাটি ল'বৰ কাৰণেতো পইচা থাকিব নহয়। আৰু আজিকালিতো মাটি কমত না নাপায়ে একদম কমত নাপায়, ত্ৰিছৰ ত্ৰিছ বিছৰ চাগে কমত নাপাবয়ে।
ত্ৰিছ বিছ বহুত কম কৈ দিছা।
অ' ন' মই তাকে ভাবিছোঁ, মই মই তাকে ভাবিছোঁ বেছি হ'ল চাগে কম অলপমান।
এক ক'ৰৰ টকা‌ দে।
আমাৰো আমাৰ চাগে গোটেই মিলাই ইমান নাহে ব আমাৰ, অ' আমাৰো গোটেই মিলাই চাগে নাহিব ইমান। আমাৰ বা কিমান লাগে এতিয়া। আজিকালিতো ভাল হ'ল আমাৰ। অ', আজিকালিতো আমাৰখিনি আমাৰ জাগা বহুতখিনি ভাল হ'ল গাড়ী আহে পূৰা ডাঙৰ গাড়ীও আহে। মানে পূৰা পাকা কৰিছে আৰু আগতে পাকা নাছিল। এতিয়া গাড়ীও আহে, ব্লিংকিট চ্লিংকিট চব আহে।
আগতে আমি যেতিয়া আছিলো মানে এইটো পাহাৰ তেতিয়া ৰাস্তাও নাছিল লাইনো নাছিল একো নাছিল।
উম, এতিয়াতো বহুত খিনি ভাল হয়। লাইনো আছে আমাৰ ইয়াতে এইটো যে ষ্ট্ৰিট লাইত যে।
অ'।
পাঁচটা নে ছয়টা বজাত জ্বলি যায় নিজে নিজে।
কিন্তু আগত আমাৰো খেতি আছিল তাতে মানে সৰু সুৰা, আগত আমাৰো খে খেতি সৰু মোৰা ঘৰৰ খেতি কৰিছিল।
অ', আমাৰো আছে এতিয়াও আছে আমাৰ যেনেকে সেই জিকা আছে আমাৰ তাৰপিছত আৰু এটা কিবা কয় ৰবা এইটো কোমোৰা নে কি কয় আৰু আ ৰঙালাও তাৰপিছত এই এইপিনে মাকৈ আছে।
ফলৰ ভিতৰততো চাগে একোৱেই নাই এতিয়া ফলৰ ভিতৰত আমাৰ।
ফলটো নহয় বহুত টাইম লাগে।
আমৰ আছে। আছিল আমৰ গছ আছিল। তাৰপিছত আমৰ আৰু কঁঠাল আছিল এতিয়ানো আমাৰ নায়েই।
আম মন আছে মোৰ লাইফত একবাৰ মানে গাঁৱও নাই ন আমাৰ গাঁৱত যায় যে কৰিম। যে গছত‌ উঠি কেনে আম খাব মন আছিল মোৰ একবাৰ লাইফত।
ঘৰতে, আমাৰ ঘৰৰ ওচৰতে এইদাল আমৰ গছ বহুত ডাঙৰ। এই-এইবাৰ আমাৰ এটাও আম নালাগিল, এটাও নালাগিল মোৰ ইমান দুখ লাগিছিলে জানা।
অ'।
মানে আমাৰ আমখিনি বহুত ভাল আৰু মানে ডাঙৰ ডাঙৰ পোৰা একদম। সেই সেই বনাব পাৰি কি কয় আচাৰ বনাব পাৰি।
আমাৰ গাঁৱে নাই।
গাঁওতো আমাৰো নাই। মইও আছিলে গৈ পোৱা নাই আমাৰটো চব ইয়াৰ চাগে ন। ত গা-গাঁৱত নাই কোনো, ক'ত?
পাহাৰি গৈছো জাগাৰ নাম কৈছিলা তুমি।
মই কৈছিলোঁ, মই সেহত গৈছিলোঁ চাগে। মোৰ মামাহঁতৰ মানে গাঁৱৰ বেলেগ মানুহ থাকে নহয়, সিহঁতৰ তাতে ক'বাত বিয়া নে কিবা আছিল নেকি।
অ', মোক কৈছিলা, উবেৰ কিমান ল'ব।
অঁ, অঁ এই সেই আছিল তোলনি বিয়া আছিল চাগে ক'ৰবাৰ, অ', অ', মনত পৰচি এতিয়া। তুলনি বিয়া আছিল, এজনী মানে সেই মোৰ মানে, কিবা ৰিলেটিভৰ কোনোবা মানে কোনোবা ছোৱালীৰ আৰু মই মাত্ৰ চাগে দুইবাৰমান গৈ পাইছোঁ কিবা কৰি।
ক'ত আছিলে? ঢেকীয়াজুলি?
এই নহয়। পাত চালা নেকি, মই
অ', অ', পাতশাল, পাত ছালৰ ওচৰতে থাকিব গৈছিল না।
অ', কিবা এনেকৈ যাৱাতো, মই মই নাজানো, গৈছিলোঁ মই অ'। তেতিয়া, কিবা আৰু কিবা ষ্ট্ৰাইকো আছিল চাগে, কিবা ষ্ট্ৰাইক চলিব, চলাৰ কথা আছে।
চাই, কি কাৰ কাৰ পিছত ত কো নাই নেকি, কাৰ আন্দোলনৰত?
নহয়, কিবা আছিল, মানে কিবা মানে বন্ধ দিয়াৰ কথা আছিল, যে গুৱাহাটীৰ চব গাড়ী বোৰ বন্ধ কৰি দিব, কিবা এনেকুৱা, হয় নহয় কেতিয়াবা।
অ'।
কিবা, কিবা কৰে আৰু এনেকুৱা এটা আছিল ত' আমাৰ মানে অফ। অন অফ হৈ আছিল, যে আমি যাওঁ নে নাযাওঁ, যাওঁ নে নাজাওঁ, আহ তাৰপিছত, আমি গৈছোঁ আৰু কিবা কৰি।
এ, কলেজৰ আগৰগিলা আছে নে, আগৰ ত ন চব বেলেগ বেলেগ? আমাৰ যেনেকা হায়াৰ ছেকেণ্ডৰীত যেনেকে একেলগ আছিল, অ'।
আছে, আছে, মানে চব নাই, যেনেকে ৰীতামণি নাই তাই নাই জ্যোতি বুৰাই, তাই কেতিয়াবা কলেই লগ পাওঁ, নাপাওঁ তাইৰ লগত ঠিকেই আছে
সেহতেঁতো, বেলেগ কলেজত গেল, মানে আৰু যোন, যোন আছে মানে এতিয়া।
কোন আৰু? মোৰ নাম বোৰে মনত
এ, আছে। ইমান জল্দি পাহৰি গৈছা।
অ', মই, মই বহুত জলদি পাহৰি যাওঁ। যদি, মানে হেই নাই যদি কথা পা কথা চথা নাপাতো যদি, বহুতৰ লগত এ নাই এতিয়া। কাৰ লগতনো, কোন কোননো আছে, মই পাহৰি থাকিলোঁ।
এই তাৰ লগত টো নামতেই চাগে।
কোন, ৰিতামণি?
ৰিতামনি, ৰিতা ৰিতা।
কোনতো ৰিতা?
এ তোমাৰ বেট ফ্ৰেন্ড আছিল, পাহৰি গৈছা?
আৰে, বেষ্ট ফ্ৰেণ্ড নাছিল আৰু ভাল ফ্ৰেণ্ড আছিল, মানে আহ, ওচৰৰ আছিল তাই, সেইটো কাৰণে ভাল ফ্ৰেণ্ড আছিল আৰু। বেষ্ট ফ্ৰেণ্ড বুলি ক'ব নোৱাৰি। মাতামাতি মায়ে, তাইৰো ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিল ত' এতিয়া নাই আৰু তাইৰ লগত ইমান। তাকো তাইৰোতো বহুতে কিবা কিবি সে হৈ গৈছিল, চাগে গমেই নোপোৱা, মই তোমাক কম দিয়াচোন পিছত কেতিয়াবা।
গৈ নেকি, মানে ইয়াৰ লগত আছে নে এতিয়াওঁ?
নাজানো, কম দিয়াচোন মই পিছত। এতিয়া নহয়, মানে পিছত কয় দিম, মানে আমি শুনিছো আৰু দে। চবেই, চবে গম পায় ইয়াতে পাহাৰত। ত মানে আমি গম পোৱা নাছিলোঁ, কাৰণ মোৰ ঘৰটো অলপমান বেলেগ ন, সিহঁতৰ পাহাৰত ঘৰ মানে মোৰটো অলপমান এক্সট্ৰা। শিপিনে।
আচ্ছা।
গম পোৱা নাছিলো, তাৰপিছত গম পাইছো আৰু এনেকে এনে কিবা, কিবা তাৰপিছত বহুত ডাঙৰ একদম মেচি একদম, হ চিটুৱেশ্যন বহুত ডাঙৰ হেই
হোৱাটছআপত ক'বা, ইয়াতে নালাগে।
হম?
ইয়াতে নালাগে হোৱাটছাপত' কবা।
উম উম, কম দিয় পিছত, ত' সেইবোৰে আৰু কি কি, কি হ'ব বাকীতো আছে চব। চবে আছে ঠিক ঠাক মোৰ দুশ্মন কোন? দুশ্মন নকোন অ সেইটো কি সি অ আছে এতিয়া আমাৰ ছেম ডিপাৰ্টমেণ্ট একেই ডিপাৰ্টমেণ্টৰ হয়।
এতিয়াও লাগি থাকে নেকি?
উম হো নাই বহুত ভাল হ'ল এতিয়া সেই চাগে এতিয়া কোনোবা বেলেগ আছিল চাগে তাৰ, মানে হা নাই নাই অঁ সি এতিয়া এইবোৰত চাগে নাই নেকি মানে বেলেগ চোৱাৰ লগত আছে নেকি গম নাপায় কিন্ত ইমান পাগলৰ নিচনা নাই চাগে এতিয়া অলপমান চাগে মেৰছৰ হৈ গ'ল এতিয়া তেতিয়া ইনমেচ'ৰ আছিল্
ইমেজৰ চৰটো নাছিল চাগে সি ইমানটো সৰু নহয় নহয় ইমানটো সৰু নাছিল সি
মই আছিলোঁ অলপমান মেতি টাইপ কিন্তু সি নাছিলে ইমানটো মানে আৰু সৰু টাইপ চাগে
সময় লগত সলনি হৈ যায় চব আৰু ক পাঁচ বছৰ পিছত আকৌ মনত মনত পৰিব কথা শুনি আকৌ হাঁহিবা
উম তাকেতো মোৰ মোৰ তেতিয়া পৰা মোৰ এনেই মো মন নপৰে দেই মই সিয়াক টো একদম পোৰা পাহৰি গৈছিলোঁ। পুৰা মানে একদম মন নেযাই যে এনে মানে এনেকুৱা এটা মানে মানুহ আছিল ত আৰু এ একজিষ্টো কৰে এনেকুৱা এটা মানুহ কোনোব অ মই একদম পাহৰি গৈছিলো যে এনেকুৱা এটা কোনোবা এটা মানুহ এক তাৰপছত মোৰ কেনেকৈ মন পৰিছে জানা কোনোবাই কোনোবাই সিয়াক বাৰ্থডে উইচ কৰিছিল একদিন সিয়াৰ নম্বাৰো নাছিলো মোৰ লগত এতিয়া এতিয়া পিছে আৰু মানে সি একবাৰ লৈ লৈছে তাৰপিছত মোৰ এ তাৰ আছে এতিয়া অ মই এইটো পাহৰি গৈছো যে সি একজিষ্ট কৰিছিল। হা মোৰ নাম্বাৰ চেঞ্জ নাই কৰা সেয়াৰ চাগে ফোনটো কিবা হৈছিল তই গম নাপাওঁ।
ত' সেইটো কাৰণে তেতিয়া আৰু অ তাৰপিছত মই একদম পাহৰি গৈছোছে তথা মোৰ মনত বা়ছে একদিন অঁ কিবা কোনোবাই বাৰ্থডে উইচ কৰিছিল তাৰাছত মই মন পৰিছিল অঁ ইও আছিল তাৰপাছত মোৰ মনত মানে মোৰ যে হাঁহি উঠিছে কি কি যি মানে আছিল?
মানে আজিও হাঁহি মানে ক'ব কাৰণে কিমান কিব লগাৰ নিচিনা
আৰু এটা ল'ৰা
কোন? আৰুনো কোন?
মনত পেলাই
কোনোবা আছিল আৰু
ৰিচি
অ অ সেইটো অ জঘন্য উম
কি ক'ম আৰু উম উম
তোমাৰ এক্স হয়।
উ উ হ'ব হ'ব হৈছে অঁ বেছিভাগতো আমাৰ কলেজতে এডমিশ্যন লোৱা গ'ল ন কিছুমানেহে সেহত গ'ল যেনেকৈ কৃষ্ণ কৃষ্ণ যে তাই
তাই গ'ল সিহঁত বৰপেটাত নে কৰ'ৰবাত গ'ল তাই।
কৃষ্ণ
এই আছিলো নাছিল নেকি বন্দনাৰ লগত? বন্দনাৰ লগত তাই তাইতো সিপিনে থাকে ন' ক'ৰবাত বিৰুবাৰীতে থাকে ক'ৰবাত।
অ' আমাৰ ইয়াতে থাকে কালি মন্দিৰত।
অ' তাই চাগে অকমান ৰিচ চাগে ন'
ৰিটচ।
তাই নহয় নেকি?
অ' নৰ্মেল মিডল ক্লাছ।
তাৰ চাগে বিল্ডং চিল্ডিঙো আছে চাগে সিহতৰ ঘৰত।
ঘৰ যোৱা নাই মানে দি চাইছো আৰু ফেচবুক আছে।
অ' মেন লাইট
বিল্ডিং থাকিলে ৰিক্স নাই।
এ নহয় বিল্ডিং নহয়, সেইটো নহয় মানে অকমান মানে ৰিচ টাইপ মানে হেৰী কৰে আৰু। মই চাগে ভাবিছো মই নি
নাজানো মোক টো লাগানাই ৰিটচ বুলি।
মইতো গম নাপাওঁ দে মই কাৰণ মই গৈ নাই পোৱা সিহতৰ সেই পিনে।
বাকী চাগে পঢ়া বাদ দি কিনে চাগে এটলিটত সোমাই দিছে ৰিজেণ্ট।
এ বাট দিয়া হে, নাজানো আৰু গম নাপাও।
বেয়া লাগে নেকি? বেয়া লাগে নেকি তাৰ কথা।
বেয়া লাগে। কি বেয়া লাগে শুনিলে, একো বেয়া নালাগে মোৰ। এ মইটো পাহৰি মই। মই কৈছো কি মই যদি কাৰোবাৰ লগ কণ্টেক নাই বা কিবা নাই একদম পাহৰি যাওঁ যে কোনোবাই এইটো কৰা আছিল মই একদম পাহৰি যাওঁ। এতিয়া, মই এতিয়াও পাহৰি গৈছিলোঁ কাৰণ মোৰ লগত। নাই তোমাৰ লগতো কেতিয়াবা মানে দে দেৰি নহ'লে কেতিয়াবাতো হয় ন কথা ন আৰু। ত' সেনেকৈ নাই পাহৰা কিন্তু যোনে মানে।
উ
এক বছৰোটো আছিল মনত আছে মোৰ কেতিাবা কেতিাবা তোমাৰ সেই আহি যায় যেনেকে আমাৰ বাৰ্থডে চেম হয় ন' তো অলপ চলপ মনত থাকে। আৰু যাৰ মানে একদমেই হেই নাই মই একদম পাহৰি যাওঁ যেনেকে। মই কম এৰি কথা মই একদম পাহৰি গৈছিলো একদম মনত নাছিল।